হেল্ল'!
আহ শুনিছা?
কি কৰিছে?
অ মই এনেই বাহিৰতে।
অঁ।
এ মহে কামুৰিচে নহয় বাহিৰতে এনেই ঘূৰি ফুৰিছো?
অ সেই মহেটো মইয়ো সেয়া এই আমাৰ দোকান এখন আছে যে কিমান লাগে? এ মোৰ তাতে সেই দোকানখনতেই মানুহ আহিছে মাংস নিবলে? মা লাইটটো মাৰি দিয়া হো সেই তাতে আছো দোকানখনত মাং
অ মাংসৰ দোকান আছে নেকি?
অ মাছ -মাংস।
অ অ অ ষ্টেটাচত দেখিছিলোঁ নেকি অথনি।
অ।
দোকানৰ কিবা এটা হেৰিত
দোকানৰ হেৰি হয় সৰু হোৱাকে এনেই থ থৈ আহগে বোলো। উম সেইটোৱে। চাহ তাহ খালে?
অ চাহটো খালো বাও। অকমান সোনকালে খালো মানে আকৌ খাব লাগিব চাগে সাত
অ আমাৰ পাচশ নহয় নেকি? তাকেহে তাৰপিছত সেই ছোৱালীজনীয়ে কি কৰিছে? ত ভ
হা! ছোৱালী কোনে কোনে ছোৱালীয়ে?
অ।
অ একো নাই লৰা কিতাপ পঢ়ি আছে?
তাকেহে মই ই এতিয়া ঘৰতে কলকো নাই যোৱা বাৰু, তাৰপৰা এই আপোনাৰ ৰাতিপুৱা ৰাতিপুৱা নহয় আবেলি টাইমত গৈছিলো অকমান।
উম উম।
ইমান গৰম উঠিছে বৰষুণ সেফালে দিছিলে নে দুপৰীয়া সময়ত?
শুনি এই হেৰি গাজনী ধুমুহা মাৰি আহিলে কিন্তু বৰষুণজাক নিদিলে কিন্তু এতিয়া বহুত গৰম লাগিছে? তোমালোকৰ ফালত গৰম হৈ আছে ন এতিয়া?
আমাৰ এইফালে বৰষুণ দিলে দি পেলাই এতিয়া বৈদ্ধ গৰম হৈছে।
অ এতিয়া ইয়াতো। ইয়াতো বহুত গৰম একদম, কিন্তু আকাশখন আকৌ ফৰক
তাকেহে এখন ন।
অ কাষ্টমাৰ ধেৰ আহিছে নেকি দোকানত?
কাষ্টমাৰ আহিছে বাৰু, এই আমাৰ এই নবৌ হত আহিছে। কিমান, অ তাৰপৰা সেৰিহঁতে কি কি বুলি কয় এইটো ভাত ৰাতিলে কিহে
ৰাতিলে নিৰামিষে হব মাছ মাংস নাই আও। তেনেকুৱাই কিবা কিবি কিনো খাম জানো সন্ধিয়া। এ কি হেৰিলে গ'ল পাকঘৰলৈ গ'লেহে গম পাম আৰু কি খাম। তাৰপিছতহে হব আলোচনা কৰি পেলাই জনাব লাগিব।
অ
অ মই মানে মাৰ ঘৰত মই মাৰ ঘৰত আছো মানে।
এই মাদু দাই দিব অ।
অ মই বেলেগ বিয়া বেলেগলে হৈছিলোং।
অ আজি লগৰ এজনী।
উম।
লগৰ এজনী মোক বায়েকৰ বাৰ্থডে - তাকে সেই বোলে সেই সিহঁতৰ ঘৰলে মাতিছে অকমান। ত লাগে এতিয়া ভাত খাব যাম মাক কৈছো মাক কছে যাবি খাই আহিব-
অ অ খাই আহিলে ভাল আও। লগৰজনীও ভাল পাব ন তোমাৰ এজনী গলে মানে
তাইও মাতি আছে বৰ দিনৰ পা
উম উম
ত প্ৰাৰ্থনা কৰিলে ধুপাচুপ জলালে।
ধুপ চুপ লগালো এই পথাৰৰ কামো চলি আছে আলি হেৰি ধান কাটি শবলে গৈছিলে দেউতাই তাৰপিছতে গৰু আনি আও ভাজিকনে কৰি পেলাই সামৰি পেলাই থৈ গৈছে আও মই লগতে মানে একেলগে গণতা আছিলো হেৰি এতিয়া চোতালত ঘূৰি আছো আও বে সন্ধিয়া মানুহবোৰ ৰাস্তাত খুব ঘূৰি
অ একৰ সময় খোজকাঢ় ভাল আৰু মহে যি ওলাইছে যিমান বৰষুণ যে সিমানে ম' ওলাইছে পাই।
অ আকাশখন পুৰা একদম ফৰকাল হৈ আছে একদম।
আমাৰ ফালে নাই তৰা এটা দুটা এনেকুৱা।
ছেকেণ্ড পশ্চিম ফালে চাগে অলপ ডাৱৰ চাৱাৰ আছে চাগে।
উম! কালিও সেই একে গম পায় নে একদম ধুনীয়াকে কাপোৰ-কানিবিলাক ৰ'দত দিলো বোলো ধুনীয়াকে ৰ'দটো দিনৰ পৰা ওলাই আছে। ৰ দিয়া চাগে ৰদে হৈ থাকিব তাৰপাছতে কি ৰাখিছ আবেলি সময়ত একদম ধু-
উম অ গাবনে বৰষুণ পুৰা দিলে নহয়। ধুনে আ কালি
কালিও দিছে আজিও একেটা টাইমতে দিছে।
অ কালিতো বেলেগ বতাহ মাৰিছিলে আৰু বৰষুণো দিছে লগত বতাহ বৰষুণ পুৰা ধুমুহা দিছে। সেনেকা হৈছে।
আজি মই সেই ৰ'দ দিছিলে বোলো সেই ৰ'দ দিয়া ভালেই হ'ল বোলো মোৰ বহু দিন বিহু নাচি পেলাই মানে ম- মূৰটো আপোনাৰ ঘামি ঘামি অৱস্থা নাই এইবোৰ এনেকে গোটেই ৰাতিটো ৰাতিটো এনেকে বান্ধি থব লগা হয় নহয়।
অ উম উম।
কি হৈছে এনেকুৱা ছালৰ নিচিনাকে মানে হেৰি খজুৱাই না খোপা বন্দাৰ পিছত
উম! অ!
গগনাডালে খুচি, দিওঁ খুচি আঠ টো জোঙাল ন চালটো এৰা যাই, তাতে ঘামি ঘামি একদম। কেয়াক হেৰি নে বহল হৈ গৈছে একদম।
আৰু এতিয়া খোপা টো বাদি থলে মানে তি থাকিলে মানে আৰু ঘাম তি থাকে।
তাৰপিছতে সেই আজিবোৰ নহয় জেতুক কা ক লগা বোলো বহুত দিন মোৰ। তাৰাপৰা সেই জেতুকা। এখন ন এ লগৰজনী আমাৰ হেৰিয় খুৰাহঁতৰ ছোৱালীক ক'লো হেৰি ক বোলো। মই এই মাহঁতৰ স্কুলত আহি পেলালো টাইম নহব তুমিয়েই বোলো হেৰি কৰিবা এই ধুনীয়াকে বোলো জেতুকা অ এল'ভেৰা তাৰ পিছত আকৌ জবা ফুল বোলো। তুমি ঠিক কৈ থবাচোন তাৰপৰা আহিলো আহি পেলাই তাই। ফোন কৰিছো ফোনটো ৰিচিভ কৰা নাই আকৌ তাই। সিহঁতৰলৈলে গৈছ গ পাই ম বোল কি হ'ল তুমি ফোনটো ৰিছিভ কৰাই নাই যে মই ভাত খাইো ত বোলো অ। হেৰি বোলা এতিয়া তাৰপৰা আকৌ মানুহ এঘৰৰ পৰা জেতুকা বিচাৰিছোঁ। সেইটো কয় যিটো তাৰপৰা এতিয়া অঁ। এতিাৰ পৰাা স সাত চা লাগি আছে নহয়।
অঁ!
ৰচা কাৰনে জবা ফুল ছিগিবলে নিদিয়ে। যগত আছে আকৌ গৈ পেলাই অ। লগাইলো জগাই তাৰপা তেনেকে আনিলো আৰু। আমাৰ নাই।
অঁ! আমাৰ আছে বাৰু মই লগাবলৈহে এলাহ লাগি থাকে, সেইটো কাৰণে নলগাও, আগতে চুলি বহুত দীঘল আছিলে। আছিলে মোৰো বহুত এমুঠা আছিলে একদম টিকালৈকে পৰা আছিলে তাৰপিছতে এতিয়া।
এই চুলিবোৰ যত্ন কৰিলেহে সি।। হয় অ কি কোনো নাই আপোনাক কচ কি কিনো নেখানো নহয় মোৰ যে ইনষ্টাগ্ৰামটো চাবই নোৱাৰো অকল আপোনাৰ চুলি, মুখত দি ডিজাইন সেই বোৰ। থকে।
অ, আগতে মই কোৱাৰ্টাৰত আছিলো যে কোৱাৰ্টাৰত থাকোতে মানে অকল নিজৰ যত্নকে লোৱা ষ্টাইল-সিষ্টাইল সেইবোৰকে কৰি থাকো কাম নো কি আৰু। কিবা কিবি কৰো আৰু হেৰি চুলি যতন বািবা ছালৰ যতন সেইবোৰকে কৰি থাকো। এতিয়া ঘৰলে আহি আকৌ পথাৰলৈ যোৱা এপাক পথাৰত। খোজকঢ়া এ ওলাই এইবাৰতো মাটিও ৰুম হেয়া। এ, সেইবোৰ আৰু ভৰি, নখ-চখ সেইবোৰ মানে শিকিবলৈ পোৱাই নাই।
উম এ হেৰি কৰিব পথাৰলৈ যোৱা আগতে জেতুকা লগ লব তেতিয়া মানে নখটো। কোলা পৰি নাযায়?
ই জেতুকা ললে ক'লাহে হয় নপালিছেে লগাও মই। মই আগৰ পৰা কি ছোৱালী পা। পথাৰলৈ যদি যাওঁ নহয় নখপালিচ হায়ি কম দামী নখপালিচ এটা কিনি লওঁ অ সেইটো লগাও লগাই চিজাই নহয় নাক পালিচ খিনি তাৰ পিছতে ঘৰতে আহি আকৌ এে কি ভালকে ইটো নখ পালিচ লগাও। তাৰ পিছত মানে সেইদিনা আৰু নখালী লগাই লগাই গৈ থাকোা অলপ অলপ গুচি যায় আকৌ। তেতিয়া মানে নখটো খোৱাই যাবলৈহে নাপায় ভালকে।
ন কোৱালি চ অ ঠিকেই ঠিকে মোৰহে কোৱা ভুল হ'ল সেইেতুোকালৰ কালে কোলাহে হৈ যায়।
কোলা হে হয় নখপালিচটো লগাও নহয় নখপালিচটো মানে হেৰি গুচি যায় যেতিয়া মানে হেৰি নখটো খোৱা যায় নাপাই তাৰ পিছতে আকৌ সিছদিনাখন লগাই যাওঁ তেনেকে তেনেকে সেইিন তেনেকে থাকো। অ বেছিদিনো যাব নালাগে নহয়। তাৰপিছতে হে তাৰ পিছতে আকৌ এৰুৱাই কৰি আৰু ধুনীয়া কৰি আৰু কাটি মেলি-
তাকে সেই হেৰিয় পথাৰ কেইদিন বহুত কষ্ট হয় ন ৰ'দে বৰষুণে একদম ই
উম! উম! মোৰতো হেৰি ন চব ন চক আগৰ পৰা ধুনীয়াকে মানে এইবোৰ ধুনাকে থোৱা। হেৰিয়া আজিকালি এতিয়া ডাঙৰ হলো নহয় ইমান হেৰি গলো নাপয়।
অ আৰুও সেই আপুনি চাবচোন এই মানুহে এ যে সেই মাটি ৰোৱে যে মাটি ৰোৱাতকে কষ্ট বেছি ঘৰত থকাজনী।
এ ঘৰত থকাজনী আমনি লাগে। এনেই তাৰ মানে কামটো কামেই কামটো বাদ দিছো পথাৰত থকাখিনিৰ কাৰণে লওঁতে-লওঁতে বেছিকে সিহঁতৰ কাৰণহে হেৰি হৈ থাকে হয় নে নহয়।
খিনি বহুত কষ্ট আপোনাৰ এই পানী যোগাৰ দে তামোল এখন যোগাৰ দে চাহ দে ভাত দে ই ৰাম ৰাম
আমি তুমি গোটেইটা বস্তু লৈ গলা নহয় যোৱা পছতো কবগ কি আমাকতো লৈ আহিব নোৱাৰিলি। তামোল এখন লৈ আহিব নোৱাৰিলি।
আকৌ এাৰ বোকা থাকে নেকি ম নেকি আকৌ আৰু চাবচোন বোকাত অহা সোমোৱা ওলোৱা কৰি থাকিলে বহুত ভৰি বিষায় আকৌ।
অ আমাৰ বাৰু সেই পিছফালে মানে ডাঙৰকে আলি দিয়া আছে নহয় বঙিয়া বনোৱা আছে। আমাৰ ইমানহে নাই একে পিছফালে বহি পথা আছে সেইটো কাৰণে ভাল আৰু বোকা গছ কৰিব নালাগে বাৰু। তাৰপিছত কিছুমানৰ যে দিগদাৰ হয় এনেকে পথাৰ আঁতৰত থকা বিলাকৰ।
অ
তেনেুৱা হয় তোমালোকৰ পিছফালে নাই ন
আমাৰ পিছফালে নাই আমাৰ সেই খোৱাহঁতৰ পিছফালেহে আছে যাব লাগে। আৰু এই একেবাৰে দ যোনটো দ মানে সেইটো বহুত দ
অ খুৰাহাততৰ মানে সেইডোখৰ তোমালোকৰ আগৰ মেইনবাৰী আছিলে চাগে।
অ মা খোৱ তৰ ঘৰত আছিলে উম তাৰপিছত সেই তাৰ পৰা এনেকে ভাগ ভাগ হ'ল আৰু
অ
ত ঘৰ ওচৰত মাটিখিনি খুৱাহঁতৰ পিছফালেহে আছে।
অ-অ।
আকৌ সেই আৰু এই দৱা-দৱা আছে। অঁ এই
উ আহ আকৌ মানে এইফালে জোখ চুখ নাথাকে পানীয়ে চানীয়ে কেতিয়াবা হ'লে মানে উটুৱাই নিয়ে বুলি শুনো নহয়।
আমাৰ তেনেকুৱা পানীটো ইমান বৈ নাযায় পানীটো ৰখি উতিযায় মানে বুৱতী নদীত যোগতটো নাই।
অ ৰখি গ'ললে কিন্তু জুখ চুখ হেৰি হ'বই আৰু জন্ম হ'ব তাতে-
সঁচাকে আপোনাৰ জোকলে ভয় লাগে নাই বাৰু।
আঔ কিমান লাগে? কালি কালি ফুলনি চাফা কৰিছিলো নহয়। আমি হে ফুলনি চাফা কৰিছিলো আমাৰ- ফুল খিনি টাবকেইটাই টাবৰ ওপৰত মানে ইমান পাঁচ ছটা জোক নহয় চেনী জোক।
ইঅ মুজে একদম অ আৰু কেনেকে লেকেটা লাগি ধৰে একেবাৰে।
অঁ চুইজাৰ পেণ্ট চুইজাৰ পেণ্ট এটা পিন্ধি আছিলো মই চুইজাৰ পিন্ধি আছিলো মানে তেতিয়া। পেণ্টটো এনেই আঠু ওচৰত আৰু লিটলিকা আছে কিবা এটা বাৰেপ্ৰতি মই জোঁক বুলি ভবা নাই নহয়। জোকাই দিছো- অ হেৰি আকৌ ফিপিয়াই তাৰ পিছত চালো নহয় জুগটো। দেখি কিমাননো ভয় লাগিছে।
এ হেৰি এনেকুৱা কি কৰিব লাগে পথাৰলে গ'লে অ পথাৰ আগতে কে- কেৰাচিন তেল আছিলে ভাল আজিকালি কেৰাচিন তেলো নাইকিয়া হল।
উম উম।
গায়ল ধৰক টেনচন নাই আহি আগতে কি দীঘৰ দীঘৰ পেনট পিন্ধিব প তলত এনেকে ৰছী বান্ধি নিব লাগে।
আহ!
তেতিয়া টেনচন নাই।
উম।
তেতিয়া মানে সোমাবলৈ চান্চ ন-
সেইটোৱে আমাৰ দেউতাৰ কপালত যে জী ডাল হৈ পেলাই জোক মানে- খাই মেলি বহুত মষ্ট হৈ গৈছিলে কপালত কালি।
কপালতে?
গমেই নেপায় ইমান জুকলে আঙল আহঙলে অকমান ডাঙৰ- ডাঙৰে জোঁকটো আছিলে চাগে তাৰপিছত মানে বেছিকে হেৰি হৈ গ'ল। খাই পকি একদম ডাঙৰ হৈ গ'ল।
কপালত গম পোৱা নাই নে বেলেগ জেগাত হ'লেও বেলেগ কথা কপালত গম পোৱা নাই।
সেইখিনিয়ে এনেকে ঢা- ক খাই আছিলে কপালখন। কি ভাবিছা কাম কৰি আছে, গমেই নাপায়।
ইশ ৰাম - ৰাম। বাৰু, হ'ব দিয়ক তেতিয়া। মই এই দো কানলে মানুহ আহিছে। দোকানলে যাওঁ। অ' ঠিক আছে।
ঠিক আছে।